অহ,
হেল্ল,
হেল্ল,
হেল্ল, অহ কি কৰি আছা?
আচ্ছা,
হেল্ল,
হেল্ল,
অ, কি কৰি আছা?
অ,
কি কৰি আছে?
মইও এয়া, বহি আছো। অ, খবৰ খাতি কেনেকুৱা?
তুমি কি কৰি আছা?
এয়া, বহি আছো এনেই অ, অ, খবৰ-খাতি কেনেকুৱা বা?
উম,
অ, অ,
উম, গেম খেলি আছো। খবৰ-খাতি আৰু ভাল, তোমাৰ? উম, তোমাৰ ঘৰৰ‌ চবৰে ভালে, ভালে আছে না,
উম, ঠিকে ঠিকে।
ভালনে, খবৰ?
কি কৈছা? হেল্ল,
হা, হা, কি, কোৱাচোন কি ক'লা?
অ, মই, তুমি কিবা এটা কৈ আছিলা, কোৱাচোন?
উম, মই মানে, মই কৈ আছিলো, তুমি মানে চ উম, মই সুধি আছিলো। কি তুমি মানে এতিয়া ফ্ৰ্ৰী আছা, নেকি?
উম, আছো আছো।
উম, মানে সন্ধিয়া টাইমত ওলাবা নেকি, অক এইফালে চবত যাওঁ বুলি।
অ, পাৰি বাৰু।
উম, উম, সেইটো কাৰণ, সেইটো কৈ, আছিলো।
অ, অ,
উম,
তাপা, আৰু কলেজ গৈ আছা?
উম, নহয় মই এইবাৰ মেট্ৰিক দিমহে, বাৰু। এইবাৰ, টেণ্টত আছো।
অ, হয় নেকি?
উম, মানে
ঠিকে আছে।
দুবাৰ ফেইল হৈ গলোঁ, দুই বছৰ ফেইেল হৈ গলোঁ ন,
অ, হয় নেকি, কিহত-কিহত হৈছে বা?
হ'লেওঁ এইটোত, সেইটো কাৰণে মানে পৰা পাছ কৰিব পৰা নাই, মানে ৰিজাল্টটো বেয়া ওলাই গ'ল।
অ, হয় নেকি! তুমি চাগে পঢ়া নাই, সেইটো কাৰণেই।
উম, মানে মোৰ যিমান-যিমানটো পঢ়িছিলো, যোনটো-যোনটো মোক আহিছিলে বাৰু, সেইকেইটাতো মই সম্পূৰ্ণ লিখি ছিলো, তাৰ পিছত নাজানো কিবা, মানে মোৰে পঢ়া-শুনাত মানে কিছু কমি থাকি গ'ল, সেইটো কাৰণে ফেল হৈ গ'লো।
উম, অ। আৰু এতিয়া মানে আজিকালিতো দুখন- দুখন পেপাৰ আহে ন, এখনত লিখিলে মানে নহ'ব, দুখনতো লিখ খিব লাগে, সেইটো কাৰণে চাগে আৰু।
উম, উম, মানে ফোনটো চাগে মই বেছিকে ইউজ কৰি দিলো নেকি, কিতাপটো অকন কমকে ইউজ কৰি চালো চাগে মই।
মানে এই গেম ফ্ৰী-ফায়াৰ গেমটো, মানে গেম খেলো না, গেমৰ ক্ষতি কাৰণে সেইটো কাৰণে চাগে। মনোযোগ নাহিলে পঢ়া-শুনাত আৰু আগৰ দৰেও নাই না, আজিকালি, আজিকালি অনলাইনো হৈ যায়। তাকে মই ভাবো যে আজিকালি অনলাইন হৈ যাব, এনেকা কৰি দিও, মনটো নামানে। তাৰপিছত এ, উম, পৰীক্ষা টাইমত কি ক'ম আৰু।
উম, হম, পঢ়িবা-পঢ়িবা কাৰণ আজিকালিটো মেট্ৰিক পাছতো লাগেই ন।
উম, উম, লাগে-লাগে, কতোবা কিবা কৰিবলৈও মেট্ৰিক পাছ লাগিব। উম, লাগে-লাগে। উম, মই কৈ আছিলো কি, মানে তুমি ফুৰিব যাবা নেকি আমাৰ লগত?
অ, উ, এনে ক'ত যাবাবা?
এনে ভাবিছো, এনে শিলং-শিলং যাওঁ।
অ, পাৰি বাৰু, এনে কেতিয়াকে যাম বুলি ভাবি
আহ। উম লগৰ কেইটাৰ মানে এতিয়া গৰম বন্ধ অহা নাই, কিমান চৈধ্য-পোন্ধৰ তাৰিখে চাগে গৰম বন্ধ দিব। মানে ষোল্ল- সোতৰ তাৰিখে মানে যাওঁ বুলি ভাবিছো।
অ, হয় নেকি, পাৰি তেন্তে, এনেই কিমান উম, উম, কিমান জন মান যাম বুলি ভাবিছা?
মোৰ লগৰ আছে, মোৰ লগৰ দুজন আছে আৰু তাৰো লগৰ দুজন আছে, মানে চাৰিজন, মুঠতে মই মিলাই পাঁচজন।
অ, হয় নেকি, আৰু দুজনমান ক'বা আকৌ।
উম, উম, মই কৈছিলো, সিহতে কৈছো হ'ব মই চাও, মোৰ লগৰ কেইটা এআৰু যাব নেকি বুলি হি, সি এতিয়া ক'ব, যদি তাৰ লগৰ কেইটাও যায় যদি ঠিকে আছে।
উম, উম, সৰকে গ'লে ভালো লাগে ন!
উম, উম, ভাল লাগে। তাকে আৰু পুৰা মাহটো ঘৰত বহিব নোৱাৰি না, এতিয়া দুই-চাৰি দিন ফুৰি আহিলেও আৰু দহ- পোন্ধৰ দিন সিফালে-সিফালে টাইম মানে পাৰ্ট টাইম জব কৰিলেও মানে পিছলে আৰু পূজা সময় আহি গৈ আছে নহয় পূজা সময়ত খৰচা কোনে দিব
অ অ হয় বাৰু এনে জেগা বিলাক কেনেকুৱা বাৰু তাত
উম মোৰ চাইডত।
অ', অ'।
অ', মোৰ ফালেতো বাৰু এতিয়া ঠিকে আ-ছে। উম। মানে চো'চাইটি টাইপৰ আছে চো'চাইটি টাইপৰ।
অ, অ, এনেই চাবলে পৰা জেগা চেগা আছে নে নাই?
উম মোৰ বোলেতো চাবলৈ মোৰ ফালেটো চাবলৈ জেগা আছে বাৰু উম, যেনে উম বেংলৰতো বাৰু বিধানসভা এইকেইটা আছে নহয় চাবলৈ জেগা। টুৰিষ্ট প্লেছ।
অ', অ' যিহেতু এতিয়া গৰম ন' মানে এনেকুৱা ঠাণ্ডা জেগা বিলাকত যাব পৰা হেঁতেন ভালে আছিলে।
অ, অ, সেইবিলাক গ'লেতো বাৰু ঠিকে আছে। কাৰণ সেইবিলাক গ'লে ৱাটাৰ ফলকেইটা চাব পাৰি। অকণ পাহাৰীয়া জেগা না। চেভেনচিষ্টাৰ ৱাটাৰফ'ল চাওঁ পাহাৰীয়া জেগা অকণ মানে ব তাৰ মানে সিফালৰ ঠাই খিনি মানে বেলেগ ধৰণ ন। আমাৰ, আমাৰ চাইডৰ দৰে নিমিলে না। তাত ক'ব গ'লে, স্বৰ্গৰ নিচিনা আৰু মানে চাৰিওফালে চাবলৈ ধুনীয়া। এইটো কাৰণে এইফালে গ'লে ভা
অ'। অ' উম, উম, যাব লাগে বাৰু এতিয়া চান্স পাইছে যেতিয়া।
তাত, তুমি নাওঁ চলাবা এনে তুমি এই তাকে কৈছিলোঁ যাব লাগিব
অ', অ'।
উম মানে তুমি ওলাবা ন।
উম, উম। এনে বাজেটো কিমান মান?
বাজেটটো কিমান মানে সাত-আঠ হাজাৰ টকা, মই ভাবিছিলো না ন হাজাৰ তাত ল'লে ভাল মানে, মোৰ লগৰে কৈ আছিলে চা ছয় হাজাৰ টকা মানত হৈ যাব।
উম-উম।
মোৰ মতে মা মানে -
অ,
যেনে
এতিয়া আমি যাওঁতো আৰু এদিনৰ কাৰ কিন্তু এদিনতে ফুৰি আহিব নোৱাৰো, গ'লোও কমচে কম থাকিব তাত গ'লে কিছুমান তাৰ ঠাই কিছুমান বস্তু ভাল লাগি যাব। মানে তেনেকে মানে কিনাত মানে অকণ টকাটো বেছি থাকিলে মানে প্ৰব্লেম এটা ন' নাথাকে।
অ' অ 'যিহেতু মানে গৈছো যেতিয়া ভালকে চাই আহিম আৰু ইমান খিনি। পইচা খৰচ কৰি গৈছো।
হেৰিতো কৰিছো, সেই কৈছো।
হেল্ল'? ভালদৰে মানে তাৰ জেগাবিলাক চাই কৰি আহিব লাগিব আৰু। নেটৱৰ্কে নাই পোৱা। মোৰ তাত নাইপোৱা নে, তাৰ তাত নাইপোৱা মই ধৰিব পৰা নাই। একো ভয়চ এ আহা নাই। হেল্ল'? হেল্ল'? হেল্ল'? সেই, হেল্ল'? হেল্ল'? হেল্ল'? হেল্ল'? হেল্ল'? হেল্ল'? হেল্ল'? হেল্ল'? হেল্ল'? হেল্ল'? হেল্ল'? হেল্ল'? হেল্ল'? হৈ যায় পাঁচ মিনিট কৈ দে, অলপ আছে, হেল্ল'? ন মিনিট। বাৰ ছেকেণ্ড, হেল্ল'? মানে বুজি থাকে নেকি। হেল্ল'?